এই এল পিৰ ওচৰলৈ ওলাই আহিছোঁ।
অ অ অ ঠিকে আছে দিয়া মই এয়া এল এছৰ লগতে বহি আছোঁ ঘৰতে।
অ পিছে কি কামত বহি আছিলা এনাছৰ লগত।
এ মই এনেই অকণমান ধৰা কথা চটা পাতিলো বাৰ্তালাপ কৰিছোঁ আৰু আমি দুয়োটাই মেলি। ধৰা এনেই আৰু আবতৰীয়া বতৰত মানে বতৰৰ কথা পাতি দিছোঁ।
অ আজিকালি খণ্ড বৃষ্টি হ'ব লৈছেতো য'ত।
সেয়া একেবাৰে ধৰিব নোৱাৰো কি যে হৈছে এইবিলাক মানে।
অ য'ত ত'ত মানে যেতিয়াই মন যায় তেতিয়াই বৰষুণ দিয়ে বতৰটোৱে।
হয় দিয়া বৰষুণ তোমালকৰ ফালে জানো এইবিলাক কি মেঘ গৈছে ঠিক নাই আৰু আমাৰ ফালে বৰষুণে নিদিয় দেখোন।
টিকা ফটা ৰ'দ একদম এনেকুৱা দিগদাৰ হৈছে নহয় তোমাৰ ওলাব নোৱাৰো একেবাৰে পুৰা বেঙেনাটোৰ নিচিনা হৈ পৰিছো।
এ নহয় নহয় বুজিছা আমাৰ ফালে বহুদিন বৰষুণ দিয়া নাছিলে মানে।
অ আমাৰ একেই গতি।
হেই তাৰ পিছত কি কৰিলোঁ জানা ভেকুলী এযোৰ ধৰি মানে ভকুলী এটা বিয়া পাতি দিলোঁ দুইটাই।
অ।
এতিয়া বৰষুণ নেৰাই হৈছে।
অ হে।
মানে এতিয়া দিভৰ্চ দিবলৈ বিচাৰি ফুৰিছোঁ।
অ কথাবোৰ মানে তেনেকুৱাই হৈছে ন বৰমানে এইটো কঠিন হৈ গৈছে কামটো এতিয়া তুমি এটা কাম কৰিবা নহলে তুমি ধৰা ভাল চাই উকিলে যেন বিচাৰা
নাই উকিল ন লাগে ত
আছে নহয় এই মল ততে মলাব পাচ তত কটেক কৰা তোমাৰ এইবিলাক হৈ যাব তুমি ই চিন্তা কৰিব ন লাই খালি তোমাক মই এটা কথা ভালকে জনাই দিওঁ কাৰণ এইবিলাক বতৰৰ মহিমা বেলেগতো আজিিকালি জানাই চব ফালে কেনেকুৱা পৰিৱেশ কেনেকুৱা হৈ গৈছে কিমান এতিয়া তোমাৰ পলিউচনৰ কাৰণে এইমাৰ ওজন স্তৰটো আমাৰ কিমান নোহোৱা হৈ গৈছে সেইটো কাৰণে গৰমটো বেছি দিছে বাৰু কিন্তু আগৰ তুলনাত গৰমত ত একে বেছি মানে মানে ধৰা বৰষুণো দিয় এইটো সময়ত কিন্তু এইাৰ বৰুণোেইলেনো দিয়া নাই মই এতি ধব পৰা নাই
এই তোমালৰালে দিয়া নাই মই কামটো কৰিিয়া মোৰ ফালে মান বৰুেৰাইৈ ঘৰ পৰা ওলাবইোৱা নাই আজিকালি
এ নহয়খেন এইবিলাক মানে কি হয় এইবিলাক আগৰ দিনৰ মানুহৰ কথাাতটো বৰ বেছি এটাত্য হৈ গলে দিগদাৰ হবিয়াোন এতিয়া বৰ খনতানপানীৰ ক্ষেত্ৰত আকৌ দিগদাৰ হব মোৰ ঘৰ মানে আক এনেইকিব সেইকাৰে এইিলাক নকৰো
মানে কি হ'ল এতিয়া মানে ভেকুলীতটো বিয়া পাতি এৰি দিলো এতিয়া ৰাতিয়ৰ দনা তলৈ বিচছে সেইয পোৱাই নহয়
অ এইটো জেগাত সোমাল জেগাত জেগাত সেইটো তুমি এতিয়া বিচাৰ নাবা এইটো ইজনীও নাই চাগে
ৰাম দুটা বিয়া পাতিছিলো সেই দুযোৰ দুহালৰ বিয়া পা
এ নহয় ট্ৰিপত গৈছে চাগে এইবিলাক বাদ দিয়া সেইবিলাক কথা ইমান ভাবি লাভ নাই আৰে সেইবিলাক থোৱা তুমি এইখিন ফটো আমি কৰাৰ কথা বাদ দিয়া হৈ গল এতিয়া সমাপ্ত কৰা বাকী এতিয়া তুমি কলেজতটো গৈ আছা ন
এ কলেজতো যামে আগষ্টৰ পৰা এতিয়া গৰম গন্ধ মোন্ধ চলি খোজে
অঁ অঁ অঁ ঠিকে আছে দিবও লাগে দিয়াচোন তাৰমানে গৰমে যি প্ৰকোপ পৰিছে বন্ধ নিদ পেলাই কেনেকৈনো এতিয়া চলিব হয়নে কিন্তু আমাৰ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিখন কিমত ধৰিব পৰা নাই বাৰ কাৰণমাৰ এতি ইটাৰ্শ্বপ এনেকুৱ গৰমত দি মাটিৰ ঘাম একদম মানে কি চৰা চৰা বুলিো চৰি কপালৰ ঘাম মাটিত পৰি গৈছেগৈ মানে
ৰাম সেলে গছ গছি যাব কপালৰ খাম জৰি পৰিছে
সেই বুলি ৰই মই সামৰি তৎপ নাই কি ক'ম এতিয়া তোমাক ই কেনেকুৱা এ মানে তোম কেকে বুজাম মই এতিয়া ভগৱানৰ অৱতাৰ নিচা লাগে নিজকে কেতিয়াবা মোক কিমান মানে যে এতিয়া দিগদাৰ হৈছে নহয় মই একো ধৰিবই পৰা নাই
অ মই শুছো বোলে তোমাৰোনটো মানে মেণ্টৰ পুছে সেইটো ত তোমাৰ ইমান ভাল
ভালকৈ নাাটায় বোলে এ অলপ বেয়া পায় আৰু দিয়াচোন মানে চব মানুহটো এ ভাল পাব নোৱাৰে ন মোক এতিয়া ভাল মানুহ চবৰে চকুত পৰে এতি মই এতি ইমান ধুীয়া লৰা এটা ধৰা মই কামবিলাকো কেনেকুৱা চিনচিয়াৰলি কৰোঁ আছে আমাৰ নীল কমল বোলা এজন তেওঁ একদম এনেই এোৱা মানে ছৈান মানুহ তোমাৰ কি কম বুজছা এই একে নকবা আৰু তাৰ কথা কৈ মই শেষ কৰিব নোৱাৰিম তোাৰ আজি এইবিলাক নকওঁ দিয়য়াবাদ হৈ যাব নহ'লে নম্বৰ কাহ মোক দেখিবই নোৱাৰে নম্বৰ, দহ পালে আঠ কাটিয়েই দিয়ে দুই পাওঁ মই ফেইল কৰো সেইকাৰণে বে
অ' তাৰ কাৰণেহে লাগি আছে ন তোমাৰ।
বাহ নকবা আৰু হেই ছটা ছটা বেক লাগে এতিয়া কি ক'ম মই তোমাক, চব বা চবেই ঠিক চাই লা তাৰ চাবজেকটোত মই শূন্য পাওঁ নহয়।
মই শুনিছো তুমি বোলে পঢ়া শুনাত ভালেই তাৰ কাৰণেই বোলে বেয়া হৈছা আজিকালি।
সেইটোৱেইটো এতিয়া মই পঢ়া শুনাত কিমান ভালো তুমি মোক জানাই, সৰুৰ পৰাই মই এতিয়া ইমান ভাল ভালকে পঢ়ি হ'ল, এ লকডাউনৰ সময়ত অকমান বেয়া হ'লো দিয়াচোন, কিন্তু হৈ গ'ল। কিন্তু বিএৰ সময়ত যে মই কিমান ধুনীয়াকে মোবাইলৰ পৰা মিলাই কৰি লিখো হ'লো চাই কৰি লিখো কিন্তু হ'লেও মানে তোমাৰ ধৰা কি হয় লাষ্টত সি এতিয়া কি কৰে ৰুমত আহি পেলাই কি কয় বোলে শূন্য পাবা। আৰে এইটো কথা হ'ল নেকি, গোটা গোটা শূন্যে দিয়ে বুজিছা। অ' একযোৰ নম্বৰ নিদিয়ে ডাইৰেক শূণ্য দুডাল দি দিব। কেনেকুৱা লাজ পাওঁ গোটেই ক্লাছৰুমৰ ভিতৰত মই যেতিয়া শূন্য পাওঁ তুমি ভাবাচোন, এতিয়া মই কোনখন মূ তোমাৰ এতিয়া মোক কোনখন মুখ তেওঁক এতিয়া ক'ম যে মোক শূন্য কিয় দিছে। এতিয়া মোক এটা বেয়া পায়, আচলতে এনেকুৱা কিন্তু মানুহৰ মাজত মনত মানে ভাৱ থাকিব নালাগে দেই নহ'লে একে বৰ দিগদাৰ হৈ যায় কাৰণ চবকে ভাল ভাল নম্বৰ দিয়ে মোক এতিয়া শূন্য দিয়ে নহয়।
অ' তুমি মানে হায়াৰ চেকেণ্ডাৰীত ৰিজাল্ট ভালেই হৈছিলে নাইনটি নাই পইন্ট নাইন নাইন পাৰ্চেণ্ট পাইছিলা হয় নে নহয়।
অ', অ', হয় হয় মই হেৰিত গৈছিলো শোণিতপুৰ টপ টুত আহিছিলো।
শোণিতপুৰ নহয় তুমি অসমতে টপ
নহয় নহয় লাষ্টৰ ফালৰ পৰা ধৰিছিলো যে সেইকাৰণে শোণিতপুৰ টপ টুত আহিলো, ওৱানতো অহা নাই বাৰু। এ সেইবিলাক বাৰু কিনো কম আৰু বুজিছা, মোৰ নম্বৰৰ ক শেষ নহ'ব কিন্তু এইবিলাক কি হয় বেক লাগে নহয় এতিয়া বি এত এনেকুৱা গোটা গোটা বেগ লাগিছে মই আগে ক'ব নোৱাৰো তোমাক দিয়া বাকী মোৰতো এতিয়া চব ঠিকেই আছে যিমান যিনি পাৰো মানে মই চেষ্টা কৰোঁ তেনেকেইে চলি আছো পঢ়া শুনা তেনেকৈ কমপ্লিট হ'লেই আৰু এক বছৰ যেনে তেনে কিবা এটা কৰি মেলি বেগ উঠাওঁতে এতিয়া মোৰ বেয়া হৈ যাব কিন্তু হ'লেও চেষ্টা কৰি বেককেইটা উঠাই দিব লাগিব বুজিছা।
উম, মানে ম, অ' মই শুনিছো বোলে বেক উঠাবলৈ মানে বহুত কষ্ট হয়।
হয় হয় বহুত কষ্ট হয়, মানে বেগটো দাঙি নিওটো কষ্ট হয় দিয়াচোন বাকী সেইটো বাদ দিয়া বেগতটো কেনেকে উঠাবলৈ দিগদাৰ হয়, ধৰা তোমাৰ এতিয়া পইচা দিবলগীয়া হ'ল। পইচা দি ফৰ্ম ফিলাপ কৰিবলগীয়া হ'ল, ফৰ্ম ফিলাপ কৰিব পঢ়িব আকৌ পৰীক্ষা দিব লগীয়া হ'ল। পৰীক্ষাত বেয়া হ'লে আকৌ পইচা দিয়া আকৌ ফৰ্ম ফিলাপ কৰা, একে মানে মই কি ক'ম আৰু।
মানে এইটো এই চক্ৰ চলিয়ে থাকিব এনেকুৱা যে তুমি পাছ কৰিব নোৱাৰ এবাৰ।
সেইয়া, ভাল কথাত ধৰিছা তুমি। সেনেকুৱা থাকিব মোৰ লগৰ এজন আছে বুজিছা তেওঁৰ খুড়াক এজনে আজিও বি এ পঢ়ি আছে কমপ্লিট কৰিব পৰা নাই। পোৱালি দুটা আছে, এজনী বিয়া দিব এতিয়া এইকেইদিনত।
অ' তাৰ লগতে পঢ়ি মানে পাছ কৰি গ'ল।
আৰে কি ক'ম এতিয়া তোমাক, চব পঢ়ি থাক জীয়েকৰ বি এ কমপ্লিট হৈ গ'ল হোৱাইেই নাই সি এতিয়া পৰীক্ষা দিব আকৌ বোলে এইবাৰ বেক উঠাব কাৰণে আকৌ ফৰ্ম ফিলাপ কৰিছে।
অ' পিছে যদি পঢ়িয়ে আছে কাম চাম কি কৰি আছে মানে ঘৰ চলাবলৈ।
এ ব্যৱসায় কৰি আছে সাতত্ৰিশ বছৰ হ'ল হেই, তোমাৰ কি ক'ম। আজিলৈকে বি এ কমপ্লিট কৰিব পৰা নাই আমি ওঠৰ বছৰে কেনেকে কমপ্লিট কৰিম বিশ বছৰ কেনেকে কমপ্লিট কৰিম হয় নাই। মই সেইকাৰণে মোৰ ভাল মানে ধৰা, মানে মোৰ উদাহৰণ এটা আছে মাক কেতিয়াবা কথা ক'লে মই তেওঁৰ নাম লওঁ আৰু। কাৰণ ইমান ডাঙৰ মানুহ যেতিয়া পঢ়ি আছে মই ইমান সৰু পোৱালীটো পঢ়ি থাকিলে কি বেয়া কথা হয় নাই।
মানে কলেজ আৰম্ভ হ'ব চাগৈ ফাষ্ট এডমিশন সিয়ে লৈছিলে।
হয় নেকি এতিয়া তেনেকুৱা যেনে লাগিছে, ঊনৈশ কিমান চনত এডমিচন মানে ধৰা এইটো মোৰ মনত নাই বাৰু, কিন্তু তেওঁ এটা বৰ ভাল ষ্টুডেন্ট আছিলে।
উম, কি কাৰণে
চৌত্ৰিশ পয়ত্ৰিশকে পাই মেট্ৰিকৰ চৌত্ৰিশ হায় ছেকেণ্ডাৰীত পয়ত্ৰিশ।
অ'।
কিন্তু বি এত জানো কি হ'ল দিয়য়া পাছেই কৰিব পৰা নহয় মোক কৈছ বি এ বোলে মই কম্লিট কৰিমেইইো হব দিয়কোন বাৰু এতি সাতত্ৰছৰ হলমপ্িট কৰিব পৰা নাই
অকণ বেছি হৈ গৈছে কলেজো ৰাখিছে জানো ইমান বছৰত
এ নাই নাই ৰাখিছে এইবিলাক হেৰিতঢিছিল যে ইয়াৰ কি কয় এইটো যে কে্ৰিকেট পঢ়িছিলে অ সেইকাৰণে কমপ্লিট কৰিব প পৰা নে
অ সকে মানে তেওঁ বহুত মানে পুৰণা ষ্টুডেণ্ট আৰু
এই বা সে নতুন নতুন আম্ভণিতে তেওঁে লোৱা নেকি মই সেইটোৱে ভাবিছো কথাটো
অ ঠিক কৈছোগে
ত কোনোবা দিনাখন ষ্টুড মান ধৰা তোাৰ শ্ৰেণীকোা যেতিয়া সোমাই যায়। পোৱলি উঠি দিয়ে ন গুড মৰ্ণিং ছাৰ বুলি, এই নহয় নহয় মই তোমালোকৰ লগৰ ষ্টুডেণ্ট হয়, বহা বহা। তেনেকুৱা সমস্যাবোৰ তাত ধৰিছে নহয় এতিয়া। এ নকবা বুজিছা, মোক কয় নহয় বৰ লাজ পায় বোলে। এ কি কৰিব এতিয়া, এই মই চাব গলে তোমাৰ তুমি এটা মোক এটা কথা কোৱা ত ই ধুনীয়া পাৰ্চে কে কেনে আজিয়ে কিয় প ে মেতিক ভাৱনা চৌঠিৰ পাইছে।
কি কোৱা মোটকৈও বেছি পাইছে দেখোন, মোটকৈ দেখোন ত্ৰিছ বেছি পাই গ'ল।
সেইয়া। তাৰিছত চৌত্ৰিশ আৰু পঁয়ত্ৰিশ হৈও তেওঁ এয়া বি এ কমপ্লিট কৰিব পৰা নাই, এনেকেনো কৰিব লাগে নে। ব হয় দিয়া। এ এইবিলাক আৰু কি ক'ম আৰু তোমাৰ মোৰ মুখত এতিয়া কথা নোহোৱা হৈছে এইবিলাক কথা কৈ কৈ, বাকী এতিটা তুমি কি কৰি আছা?
এই নাই কৈছিলোঁেই দেখোন, এল কে লগ অলপ ওলাই আহিছো বুলি।
অ' নহয় নহয়, ঢেৰ তুমি ভুল ভাবিছা ব্যৱসায়ৰ কথা সুধিছো।
অ' ব্য্ৱসায়ৰ কথা, মই এই কি ক বুইছা ছাগলী ফা ছাগলী ফাৰ্ম এখন খুলি আছিলো।
অ'।
এই ল' এটা ৰাখিছিলোঁ বুজিছা।
অ'।
এই ছাগলীৰ লগতাক থাক মানে ছাগলি গোটেইটা গোণ তোৰগাতে আহি গৈছে নহয় এতিয়া।
অ' হ'ল ছাগলী কেইটা নষ্ট হৈ য মানে তালত থাকি এতিয়া।
সেইটোৱেইটো, এতিয়া সেইটোৱে মোৰ ভয় আছে।
চাবা দেই। পিছত বিপদত পৰিবা।
বিপদত পৰিব মান মইামানে কেইদিনমান হল ভোবলা ওচৰলৈ নাই
এনেকে এনেকে কি হৈ গৈছে, মই ছাগলী এ অংক আছে অংক এইবিলাক বাদ দিয়া। কিন্তু কথাটো কি হ'ল এতিয়া তোমাৰ সেইটোত যে তুমি এতিয়া ছাগলী ফাৰ্মখন যে খুলিছা যে। সেইখন যদি তুমি ভালকে নাৰাখা, পিছত কিন্তু ছাগলী চেলিয়াই বচিব লাগিব দেই।
গম পাইছো, গম পাইছো।
চাবা আকৌ সেইবিলাক, বিপদে সাৱদি ধৰিব পিছত।
অ'।
আজিকালি জানাই নহয় পৰিৱেশ কেনেকুৱা হৈছে, মানুহ আজিকালি কাৰোলৈ কি নাভাবে এইবিলাক ইমান বেয়া বেয়া কৰ্ম হৈছে, ক' কৰ মানুহ এতিয়া কি হৈছে জানো। কাৰ জানো এয়া পাপ লাগি আৰু ইমান বেয়া বেয়া ক আমি দেখিবলৈ পাই আছো, এয়া হেৰি ধৰা তোমাৰ এ বানপানীৰ কিবা কিবি হোৱা, বা ইজনে সিজনৰ লগত দেখিব নোৱাৰা, বা লগৰ লগত মিলি পেলাই কিবা বেয়া কৰ্ম কৰা ইমান যেগে কি হৈ আছে কি কম।
অ', গম পাইছোঁ, গম পাইছোঁ, মই পিছে তোমাক কথা এটা ক'বলৈ পাহৰিয়ই থাকিলোঁ। মানে লৰাটোৰ লগত যে ছাগলী কেইটা থাকি থাকি এতিয়া গছৰ পৰা নোখোৱাই হ'ল নহয়, সেইটো কাৰণে সদায় এইটো মানে ভাত সিজাব লাগে।
হা?
অ' সঁচা কৈছো।
এই পলি' খওোৱা, পলিও খোৱা ঠিক হৈ যাব পলিও খওোৱা।
এই পলিঅ' খুৱাই মানে, আহ খুৱাই খুৱাই মানে, পইচা শেষ গৈছে কিন্তু সিহঁৰ মানে ভাত নেৰাই গৈ হৈছে।
অ', নাই নাই এইটো বেয়া চভাৱ এটা কৰালা তুমি অলপ চাবা বুইছা ভাত চাত ইমান নোখোৱা পিছত যদি পানী চানী খুৱাই দেয়া ফুবলটো নিনাব কৰবাত।
অ' এতিয়া আকৌ কেইদিনমান হৈছে, আকৌ মাংস পাতহে কতে ছাগলী কেইটাই।
এ সেইবিলাক কিবা বেয়া বস্তুৱয়ে ধৰিছে দেই, তুমি একখন চোৱা চিতা কৰাবা এইবিলাক ভাল দেখা নাই মই কিন্তু। তোমাৰ পিছত কাৰোবাৰ কাৰোবাৰ বেয়া চকু পৰিলে, কাৰোবাৰ বেয়া চকু পৰিছে। কিবা এটা কৰা দেই, যল্ডি সোনকালে কিবা এটা কৰাই পেলাই এইবিলাক সমাপ্ত কৰোৱা, নহ'লে পিছত একদম, তুমি বৰ বেয়া এটা মানে, দেখিবা আৰু মনত মানে বিপদাংশ নকৰিবা আৰু
মানে কি হ'ল জানা মানে ল'ৰাটো থকালেকে ভালে আছিল, ল'ৰাটোক এই মানে কামৰ পৰা উলিয়াই দিয়াৰ পিছত এইবিলাক। কাম চপ লৈছে মানে।
সেই ন, নকৰিা নকৰিা নকৰিবা তেওঁক মাতি আনি পেলা এই তেওঁ মানে কি হয় এতিয়া আজিকালি চোৱাচোন এইবিলাক বস্তু পুহিলে মানে এটা মৰম ৰখি যায় মনত, সিহঁতে মানে এতিয়া ধৰা তুমি ওলাম যে মিলি যায় মানে ধৰা তোমাৰ সেইবিলাক সিহঁতে মৰম বিলাক ৰাখি দিয়ে, সেই সেইটো হিচাপত মানে সিহঁতে কৈছে নাই, মোৰ পৰা আঁতৰি গ'ল বা কিবা এনেকুৱা হৈ গ'ল, মোক আঁতৰাই দিলে। তেনেকুৱা কাৰণে মানে বহুত তেনেকুৱা তুমি মানে ময়ো দেখিবলৈ পাইছোঁ আৰু তুমি এইবিলাক কি কৰিবা জানা। যিমান পাৰা তুমি খালি হেৰি কৰা, স কি কয়। মানে বস্তু বিলাক তাৰ আকৌ যোনটো ল'ৰা আছে, তাক ভালকে কথা চথা পাতি লাগিলে বুজাই লোৱা। ঘৰৰ মানুহ লগত ভালকে সমাজত বহাই কথা এটা পাতা তাক, তাক আকৌ লৈ আহা তাক যাতে এইবিলাক অভদ্ৰামী, কৰিব নিদিবা, কিবা বেয়া কৰ্ম কৰিব নিদিবা, ভালকে আনি কৰি কামত ৰাখা আৰু তুমিও অলপ দুদিনমান লাগিলে তাৰ লগত। চাই দিয়া, এনেও মানুহৰ তেনেকে ঠিক হৈ যায়তো। এটা চান্স দি চাব পাৰা বাৰু।
মানে কি হ'ল জানা, মানে তাক মই কামৰ পিছদিনাখন উলোৱা পাই মানে ছাগলিখিনিয়ে পাত নোখোৱা হ'ল কেইদিনমান।
অ',
মানে মই সিহঁতক চিকিৎসা কৰি কৰি মানে হেৰি পইচা মানে টোকোনা হৈ গ'লোগৈ।
অ',
কিন্তু এতিয়া মানে ভাত চাত নাখায়, তাৰপাছত এদিন কি কৰিলোঁ জা'ন ভাত সিজাই থৈছিলোঁ। তাৰপিছত ভাত খিনি মই ভাত খিনি মানে ঢাকনা মাৰিব পাহৰি থাকিলোঁ।
অ', চাফা।
আহি চাইছোঁ মানে ঢাকে গোটেই তৌ ভাত নোহোৱা হৈ গ'ল নহয়। ৰাম তুমি নক'বা আকৌ মোৰ দহ কেজি মান আছিলে সেই চাউল।
অ', শেষ।
উম্।
শেষ শেষ শেষ তুমি চাউল চোৱা দেই, ভাল কিবা এটা কৰা কিন্তু আৰু এইবিলাক। এনেকে ঘৰত এৰি নিদিবা, ভাল জেগা এতাত ফাৰ্ম এখন খুলি পেলাই এনেকে পুহিবলৈ চেষ্টা কৰা নহ'লে, তোমাৰ কিন্তু মই ভাল দেখা নাই।
অ',
বৰ দিগদাৰ এটা হ'ব কিন্তু পিছত যেতিয়া ছাগলী তাগলী যে এনেকে বৰ কিন্তু মৰিবলৈ আৰম্ভ কৰিব দেই। এনেকে যি তি খাই কৰি দিলে। চাবোন তাবোন আকৌ কিবা কিবি চাৰ্ফ তাৰ্ফ খাওঁক, এইবিলাক খোৱালেকে তুমি যদি এৰি দিয়া। সেইবিলাক খালে পিছত আকৌ বেমাৰ হ'লে একেবাৰে ফেনাইহে মৰিব আৰু। মুখৰ বাবুল ওলাই থাকিব।
সেই মানে কি হ'ল শুনা, মই মানে ভাতটো যে খালে আগতে যদি পাঁচ কেজি আছিলে, এতিয়া ত্ৰিশ কেজি হ'ল নহয়।
কি? ছাগলী, ঠিকে আছে তেনেকে, দিয়া হ'ব দিয়া তুমি। তোমাৰ কথাকেইটা বৰ অভদ্ৰামী কৰিলা, দিয়া হ'ব দিয়া।